উম।
কি কৰি আছ?
এইয়া অলপ লেপটপতে। ওথোনিৰ পা ফিল্ম চাই আছো কাম- বন নাই ঘৰত। কি কৰিবি।
হয় বাৰু। তোৰ এই আজি দেওঁবাৰতো স্কুল কলেজ বন্ধ।
সেইটোয়ে। এইটোৱেই বাকী কেইদিনতো স্কুল গৈ আছিলী। এতিয়া আজি দেওঁবাৰ কাৰণে স্কুল যোৱা নাই আৰু।
অ', সেইটোয়ে সপ্তাহটো আজিৰ দিনটোত হে আজৰি পায়।
বাকী তোৰ খবৰ ক? এই চিনেমা মানে- মই বিশষকে চাউথৰ চিনেমা চাওঁ। মহাৰাজা বুলি কিবা ফিল্ম এখন চাই আছিলোঁ।
অ', ঠিকে আছে। মই এই কেইদিনমান আগত চিৰিজ এখন চাই আছিলো মানি সেইজ বুলি। এ, খুব যে ফ্ৰেমাচ চিৰিজখন। অ', বৰ ভাল লাগে দেখোন চাই।
অ', মানে সেইখন মানে কি আৰু টোৰ ইমান আৰু চিৰিজ খন দীঘলকে কিন্তু চাই পেলাই মানে আমনি নালাগে এইখন চিৰিজত।
উম'-উম'। তাকেই। মই এই কেইদিনমান আগত শেষ কৰিছোঁ তাৰপিছত আকৌ নতুনকৈ আৰম্ভও কৰা নাই। আৰু খবয় পোৱা নাই। আজিতো দেওঁবাৰ বুলি অলপ কাম বনত লাগিলো বাৰীৰে।
ঠিকে আছে। দেওঁবাৰতে দিন খেদি পথাৰ দিন। টোৰ বিভিন্ন ধৰণৰ ধৰক শাক পাচলিয়ে হওঁক বা আকৌ ধান খেতিয়ে হওঁক বিভিন্ন ধৰণৰ কাম মানুহৰ থাকে। ত-তাৰ মাজতে ধৰ নিজলে সময়তটো উলিয়াই পেলাই কিবা কিবি চাই থাকিবও লাগে দেই ন নেচাব লাগে বুলি নকওঁ।
উম', লাগে-লাগে। এতিয়া সেই এই, সময় কেতিয়াবা মানে খুব ব্যস্ততাত ভুগি যাওঁ। ব্যস্ত হৈ যাওঁ। এইকেইদিন সেই তেনেকুৱাই হৈ আছে মোৰ। দেউতাৰ লগতো লাগি আছো আকৌতোৰ বাৰিও মানে বৰষুণ দি দিয়াৰ কাৰণে হেন্দালি-চেন্দালী বোৰ গধুৰ হৈ ভাগি পৰিছে। সেইবোৰ ঠিক-ঠাক কৰিছো, বহুত সময় গুচি যায় গোটেই দিন তোৰ আগবেলাটোত তোৰ বাৰীতে যায়।
হয় দে ঘৰুৱা যিবোৰ মানে দৰকাৰী আৰু অন্যান্য কাম বোৰ এৰি পেলাই যদি ফিমিল চাই থাকোঁ বা মোবাইল চাই থো তেতিয়াতো কাম নহব, তথাপিতোতো এতিয়া সময়কন উলিয়াই পেলাই চাব লাগে। চালে ভাল লাগে কাৰণ এতিয়া-এতিয়া মানি হিষ্ট হওক তেনেকুৱা মান ধুনীয়া-ধুনীয়া মুভি আছে ন চাই পেলাই মানে ত যদি আমি যদি মূৰত কিবা চিন্তা থাকে ন তেতিয়া সেই উম, ফিলি্ম চালে বা গেম খেলিলে তেতিয়া ধুনীয়াকে মানে ম-মাথাাতটো মানে ফ্ৰেছ হৈ যায় ন?
অ', সেইটোৱে কথাটো আৰু তোৰ আৰুনো এতিয়া কৰিম কি আৰু ন? এইকেইদিনত তোৰ বাহিৰত গৈ খেলিবগৈও নোৱাৰি ক্ৰিকেট-চিকেট খেলিবলৈও বতৰটো বহুত বেয়া হৈ আছে, ফুটবল খেলিবও নোৱাৰি। আৰু পিছে এটা কথা আমাৰ এইকত ফ্লি-ফিল্ড এখনো নাই ভালকে খেলো বুলি কবলৈও। মাজতে এখন বনাইছিলো ক্ৰিকেটৰ ফিল্ড, কিন্তু এতিয়া এই পানীত বুৰগৈ আছে আৰু। পানীত ডুব গৈ আছে পথাৰ মাজতে।
অ'-অ', হয় দে। এই এতিয়া বৰষুণতো এতিয়া বতৰতো লাগিছে না বত বতৰটো কিমান বেয়া? কি হৈছে, আজিকালি মানে এইটোোৰ সেই মাজতেটো পতককে বৰষুণ দিব তাৰপিছৰ পৰা আকৌ অলপ টাইম ৰোদ দিব আকৌ বৰষুণ দিব এতিয়া বৰষুণ আহিলেও বিজুলী ঢেৰকণে ইমান বেছিকে মানে বিজুলী-ঢেৰেকণি মাৰে নহয় মানুহে বাহিৰত কাম কৰি থাকিব নোৱাৰি। এতিয়া সিদিনাখন কি হ'ল, আম আমাৰ ঘৰৰ ওচতে মানুহ এ যদি মে ঘৰৰ ভিতৰতে মানে পিছফালে আৰু আমি যেনেকে কাঁহী বাতিত ধই থাকো। তাতে কাঁহী বাতি ধুই আছিলে, কাঁহী বাতি ধুই থকা সময়তে এনেকে কিবা চক পৰিলে চক প পিছত